শুনি
হেল্ল'
শুনিছা নে
শুনিছো
অ মাততো সৰুকে আহি আছে তোমাৰ অকণমান হেৰিটো বঢ়াই দিয়া শব্দটো
তোমাও হওঁকে আহিছে
অ মই এতিয়া শুনিছো এতিয়া শুনিছানে নাই
শুনিছো শুনিছো শুনিছো অ ভালেই তোমাৰ ভালনেে
এয়া ভাল ভাল ঘৰতে আছা নে
ঘৰতে আছো তুমি
ময়ও ঘৰতে কালি আহিলো পৰহি আহিলো ঘৰলে
অ অ ময়ো সেইদিনাই আহিলো
অ অ উম উম ভাল ভাল
ভাত পানী খালা নাই
অ অ খালো
এনে বহি আছোঁ গৰম মান
অ
তুমি
ময়ো এনে বিচনাতে আৰু পৰি আছো ইমান ৰদ ওলাইছে‌ দেখিছা‌ নাই কালি পৰহি ইমান ৰ'দ আছে
সঁচাকে পায় বহুত গৰম হৈছে দেই।
উম তাত দুদিনমানৰ আগত আকৌ ইমান নেৰা নেপেৰাকে বৰষুণ দিছে। তাকে ৰ'দ দিলেও মানুহ ওলাই যাব নোৱাৰে বৰষুণ, দিলেও সেই ওলাই যাব নোৱাৰে।
তাকে হে পাই। বৰ বেছিকেই দিছে ৰ'দটো বানপানীয়ে এইফালে
বৰষুণ দিলে বানপানী হয়। তাৰ পিছত ৰ'দ দিলে শুকাই এইফালে গোগামুখলৈ গোগামুখৰ পৰা অহা ৰাস্তাটো হেৰি আকৌ ব্লক হৈ আছে।
অ অ।
এতিয়া সেইদিনা আহিব পাৰিলো বাৰু ৰ'দ দিলে পাৰি বৰষুণ দিলে নোৱাৰি।
অ টেনছেন নাই চলা নেকি?
ট্ৰেইন এইফালে ধেমাজিলৈকে চলিছে বুলিয়ে কোৱা শুনিছিলোঁ ৰিচাংঘাট যাব পৰা নাছিলে ন হেৰিঅলৈ জোনাই লৈকে
অ এই বানপানী হৈছে গে নে সেইকাৰণে চাগে বন্ধ কৰি থৈছে বাটটো।
অ কিবা দৰঙাখন ভাগিছে বুলি কোৱা শুনিছিলো।
আহ তেনেহলে ভালকে হৈছে বানপানী।
অঁ।
উ আমাৰ আমাৰ ইয়াতো আছে তোমাৰ ওচৰতে মিচিংগাও এখন আছে ন। ওচৰতে তাৰ মানে আমাৰ সোৱন সোৱণশিৰী নদী খনো পৰেহি সেই মানে মিচিং গাওঁ খনৰ তোমাৰ বানপানী হোৱাৰ কাৰণে তোমাৰ গৰু, ছাগলী, চব ৰাস্তাতে তোমাৰ বান্ধি বান্ধি ধৰি দিছে আকৌ এতিয়া তোমাক বানপানীনা তোমাৰ সিহঁতৰ গৰু ছাগলী খাবলৈ কাৰণে তোমাৰ খাদ্য অভাৱ হয় ন সেইটো কাৰণে বহুত অসুবিধা আছে আৰু
হয়। বাৰু কথাটো।
মানুহে মানে নিজে মানে কি আৰু ৰ'দ ইমান দিছে মানুহে নিজে বনাঞ্চল ধ্বংস কৰি ঘৰ বনাইছে অট্টালিকা বনাই বনাইছে, দোকান বনাইছে, নিজৰ সুবিধাটো নিজে কৰি লৈছে সেইটো কাৰণে- পিছত মানে কি হ'ব সেইটো তাই কৰা নাই।
যধে মধে গছ, -গছনি কাটি এতিয়া ইমান ৰ'দত থাকিব লগা হৈছে।
সেইটোৱে অ। তাকে।
কাৰেণ্ট টো কেনেকুৱা দিগদাৰ।
অ অ। আৰু পথাৰত ইমান ৰ'দত ৰোৱনীয়ে হেৰি ৰুই থাকিব লগা হৈছে। ছাঁ কনো নাই গছ এজোপাও- নাই নাই।
উম।
এ বহুত অসুবিধা হৈছে। আৰু -
তাকে হে।
উম তাৰ পিছত মই তোমাৰ সেইদিনা হেৰি তাত গৈছিলো ন। তাত তোমাৰ যোৱা ৰাস্তাটোৰ পৰা ধৰি এন এইচ পি চি প্ৰকল্পটো লৈকে। তোমাৰ গোটেই ইমান ধুনীয়া লাগিল গাটো। গোটেই পৰিৱেশটোৱে ঠাণ্ডা তাত। গৈছা নে নাই?
মই গৈছোঁ আগতে।
অ বহুত ভাল লাগে ন?
ভাল অ ঠাণ্ডা পৰিৱেশটো কিন্তু এতিয়া সেই এন এছ পি চি ডেনৰ বা পৰা পানীয়ে দিছে বুলি কোৱা শুনিছিলোঁ সঁচাই জানো কথাটো?
পানীতটো এৰি দিছে কিন্তু মানে ইমানো আৰু তীব্ৰ গতিত এৰি দিয়া নাই।
এবাৰ এবাৰ আমি মানেএফিলে ইমান চিনি নেপাও ন? গৈছিলোঁ তাৰপিছত গাঁও চাওঁবোৰ ইমান মানে
অ
তে ন
আহ।
সেইদিনা বৰষুণ, দিছিলে পুৰা বোকা সেই নহয়
অজোৱাৰ নাহনি?
পুৰা বোকা আছিলে।
উম আমি যোৱাত নাখনি'ক ৰ'দ আছিলে পুৰা। তাৰছত বাটতটো যাওঁতে ন ৰ'দ পুৰা গৰম উঠিছে কিন্তু যেতিয়া মানে সেইটো মানে যোৱা ৰাস্তাটো সোমালো তেতিয়া উঠটো ঠাণ্ডা পৰিৱেশ।
ৰূপহী ৱাটাৰফললৈ গ'লা নেকি?
ক'লে?
ৰূপহী ৱাটাৰফল সেইফালে আছিলে।
অ তাত হেৰি এটা ব জলপ্ৰপাতটা বৈ থকা দেখিছিলো।
ৰাস্তাত দি খাৰটো নে
অঁ
হেটো নহয়। ভালেদে যাব লাগে ময়ো ডাইৰেক্ট স্পটটো গৈ পোৱা নাই ননে এডোখৰলৈকে গৈ পাইছো এই তাত মানুহ কেইবাজন মৰিলে যে যাবলৈ ভয় লাগে।
অ নাইজা তেতাসেটলে
হেৰি অ' ইকো কেমখনত সোমালা নাই?
ইক' কেম্প খনত নাই খোৱা আমি মানে তাতে দলং খনৰ ওপৰতে ৰলো ধ দলং খনৰ ওপৰত ৰলে তোমাৰ খাদ্যয় প্ৰকল্পতটো আছে ন তাত তোমাৰ পানী চিটিকনি বৰষুণ দিয়াটাইপৰ মানে বৰষুণ দিয়া নিচিনাকৈ পানী চটিকনি পৰি থাকে ন গোটেই গাত।
অ
তাৰপিছত সেই তাতে ৰৈ মানে মানে তাৰ মানে যোনটো মানে বতাহ আহে বতাহটো তোমাৰ প্ৰিয় মানে একদম বিশুদ্ধ তোমাৰ প্ৰাকৃতিক এচি বুলি ক'ব পাৰি অ আমি তাতে এঘন্টামান ৰলো। ৰৈ পিনি আকৌ মানে মই মানে তোমাৰ ভ হেৰি মাংস আৰু ভাত বনাইনিছিলো। তাতে ওচৰতে মানে তাৰ হ হেৰিটো পানীৰ যোনটো প্ৰকল্পটো নোপোৱাৰ আগতে তোমাৰ দলংখন নাপা জানো? তলতো যে নদী এখন আছে। সেই তাতে আমি বহি পিনি অ তাত এঘন্টামান ৰখি পিনি দলঙৰ ওপৰত মানে এঘন্টামান ৰখি তাৰ পাছত আকৌ ঘূৰি আহি তাতে মানে ভাত খালো। কিন্তু ইফালে নগ'লোগে আৰু তাত গুহা এটা আছে নহয়
আ জানো মই ইমানে নাই চোৱা।
অ গুহা এটা আছে ইটো চাইডে আছে।
সেফলে গ'লা নেকি?
অকণমান গৈছিলে আৰু মানে বেছি ইফালেও যাব নিদিয়ে সেতি।
অ', নিদিয়ে-নিদিয়ে।
অ', এইফালে গো পাহাৰ ওপৰ ইমান ভাল লাগে মানে দৃশ্যটো।
অ', ভাল লগা বাৰু দেই, গোটেই গছ গছনিয়ে ভৰি
উম। আকৌ তোমালোকৰ ঢকুৱা খানা ঢকুৱাখানা এইফালে হেৰি পাতে নহয় ফাত বিহু পাতে নহয়?
অ', পাতে-পাতে।
অ', কেতিয়া পাতা?
আমাৰ হেৰি বহাগ বিহু লাষ্টত। বহাগি বিদায় টাইপৰ মানে ফাত বিহু পাতে আৰু মানে কিবা লাষ্টত পাতে ব'হাগ
আহ অ। তাকে যাম যাম বুলি ভাবি আছো আজিলকে যোৱা নাই কিন্তু শুনিছো বহুত ভাল লাগে বুলি কোৱা।
অঁ অঁ আহিবা আকৌ ইব ইবছৰকে
অ তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ হয়।
আমাৰ ঘৰৰ পৰা অকমান দূৰ আছে বাৰু দেই।
তাকে যাবলে মনতটো আছে যাব লাগিব সময় পালে।
অঁ অঁ
উম
ঠিকে আছে
উ এতিয়া ঘৰতে আছা ন?
অ', ঘৰতে। সেইদিনা লোনাহত গৈছিলে নে তোমালোকে গৈছিলা, অ'।
অ', লোনা নাইজুৱা, আমি আমিহে গৈছিলোঁ।
মোক হে সুধিবলৈ কৈছিলে হেৰিয়ে
কোনে? অ', দিগন্তই কৈছিলে শুনিবলৈ। অ', সি মোক কৈছে বাটত যাওঁতেনে কৈছে কৈছিলে সুধি চাবাচোন। কলে যাব আজি টাই। তুমি পলা মই লাজ পাওঁ বুলি।
অ', মুলৰে লাচ কৰে ন উদংো।
উম মই লাজ কৰো। মাজুলী গৈছা নাই তুমি?
মাজুলি গৈছোঁ।
গৰু চাই মাজুলী ভাল লাগে ন?
মাজুলী গৈ ভাল লাগে অ'। এ আমাৰ লগৰ এজনী মাজুলী গৈছে নহয় এতিয়া। ষ্টেটাছ দেখিছাই চাগে তুমি?
অ', অ', জানো। চোৱানাই নেকি? আৰু মানে মাজুলি গোটেই পৰিৱেশটোো তোমাৰ গাঁৱলীয়া পৰিৱেশ হয় ন? অ'।
অ', গোটেই সত্ৰ পাচাল লাগে তাতে আকৌ কিছু মানে এনেকে হেৰিয় সত্ৰত এনেকে হেৰি কৰি পেলাই হেন মানে শিকিবলৈও আহে।
অ', পঢ়ি মেলি অ, থাকি লয় যেন।
অ', পঢ়িব আহে থাকিব আহে এনে সত্ৰ স এনেকে ভাওনা চাও এই শিকাই চাগে আৰু।
উম। চামগৰি সত্ৰ নে ক'তন তোমাৰ হেৰি আছে মুখা শিল্প খিনি যে আছে,
মোখা শিল্প
ইমান ভাল লাগে তাৰপিছত আকৌ মাজুলীটো ৰাস বুলি কলে কবই নালাগে
কবই নালাগে
উম আকৌ পাল নাম
পাল নামো পাল নামো পাতে মই টো যাই আজিলৈকে পাল নামত গৈ নাই পোৱা
অ পালনামত মইয়ো গম পোৱা নাই কিন্তু মোৰ অ অ পাল নামত ময়ো গৈ পোৱা নাই কিন্তু মই ৰাসত গৈ পাইছো আমাৰ মানে জেঠাই হতৰ ঘৰ আছে তাত, মাজুলীতে আছে মই কেইবাবাৰু গৈছো মাজুলী
অ', অ'।
আৰু তোমাৰ মাজুলীতে তোমাৰ মিচিং জনগোষ্ঠীৰ মানুহ আছে ন? তাৰপিছত তোমাৰ নদীত মাছ মাৰে।
তাকে।
সেইটে মানে পুৰা নে পৰিৱেশটো গাঁৱলীয়া পৰিৱেশ আৰু। তাত চহৰৰ কোনো হেৰি প্ৰভাৱ নাই আকৌ।
সচ উম।
অ', অ', বহুত সহজ সৰল। মৰম চেনেহ ও আছে। আৰু তুমি চাবাচোন প্ৰত্যেক ঘৰৰ মানুহৰ বাৰীতে মানে কিবা শাক পাচলি ফল মূল থাকেই।
উম মানুহবোৰ মানে কৰ্ম কৰি খোৱা মানুহ মানে ইমান তমান অ শুনেছো কিছুমান ইমান শিক্ষিত মানুহ নাই ন চবেই মানে ইমান কৰ্ম কৰিয়েই মানে খায় আৰু তেনেকুৱা খীৰত বেছি হয়া
অ চাউল এটা জানো খেতি কৰে কি ৰঙা ৰঙা চাউলটো আহু চাউল নে কি বুলিলে কয়
অঁ জানো বিশাল কৰা
অলপ ৰঙচা তাইপ হেৰি হয় ৰঙচা ধৰণৰ
ৰঙা ৰঙা বৰা চাউলো কৰে চাগে এনেই ভাত খোৱা কিবা ৰঙা চাউলৰ কথা কোৱা নাই জানো
অ অ ৰঙা ৰঙা চাউলটো যে
অ মই মানে নামটো একজে্টলি নাজানো মানে
উ আকৌ মাটিমাহ
অ মাটিমাহ
মাজুলী অ মাজুলী পৰা বেপাৰী আহে নহয় নহৰু মাটিমাহ এনেকুৱা আমাৰ এইফালে বিকিবলৈ লয় এনেক
আহ
বহুত বেপাৰী আহে।
তোমালোকৰ সিফালে কেনেকে পুনাই যায় নেকি মানে ঘাট
আমাৰ ফালে আহিব পাৰে নহয় আমাৰ ফালে হেৰি কি? এই মই দলংখনৰ নাম পাহৰি থাকিলো নহয়,
অ'
আমাৰফালি পাৰে মানে আহিবলৈ ময় হয় চাইকেল লৈয়ে আহে
অ তেন্তে ইমান দূৰ নহয় তোমালোকৰ তাৰপা,
ঘাটতটো পাৰ হয় মানে ঘাটত তোমাৰ চাইকেলখন হেৰিত জাহাজত পাৰ হয় আছে ইখন নাও আহে চাইকেল লৈ
অঁ অঁ।
তাৰপিছত কেতিয়া খুলিব গম পাইছা নেকি?
তাকে উম বিশ পোন্ধৰ মানৰ খুলিব।